বুজিছা নে?
অ', -হেল্ল' বন্ধু কোৱা? শুনা পাইছো।
হয়, ভাল নে তোমাৰ?
অঁ', -ভাল-ভাল। তোমাৰ কেনেকুৱা?
আছো-আছো ভালে আছো। কি কৰিছা?
এই মাত্ৰ ভাত খালো ৰবা ভাত খাই পেলাই এতিয়া আচতেকে শুবলে ওলাইছোঁ আৰু
বাৰু
ত‌ইহে
হয় ময়ো এইমাত্ৰ ভাত পানী খাই বিচনাত আহিছিলো তাকেই ভাবিলোঁ কিন্তু আজি তোমাৰ এই আমাৰ আ‌ অসমীয়াৰ বাপতি বাপতি সাহোন বিহুতোৰ বিষয়ে অলপমান কথা পাতো নেকি কি কোৱা
কি কৈছা বুজি পোৱা নাই
আজি ভাবি আছিলো বোলো আমাৰ অসমীয়াৰ বাপতি সাহোন বিহুটোৰ বিষয়ে অলপমান কথা পাতো নেকি কি কোৱা
অঁ অঁ পাৰি পাৰি
তাকে যিহেতু ধৰা বিহুতো আমাৰ বিহু মানে আমাৰ অমূল্য সম্পদ দিয়াচোন আৰু আমি সকলোৱে অসমীয়া আমাৰ অসমীয়া জাতিটোৰ বাবে বিহু কিমান গুৰুত্বপূৰ্ণ তো জানাই দেখোন আমি ধৰা যিহেতু ধৰা বছৰ গোটেই বছৰটোত আমি তিনিটা বিহু পালন কৰো ন এ ৰঙালী বিহু বা বহাগ বিহু কাতি বিহু বা কঙালী বিহু আৰু ভোগালী বিহু বা তোমাৰ মাঘ বিহু এই বিহু কেইটা ধৰা আমি উলহ মালহেৰে পালন কৰো নহয়নে
হয় হয় হয়
হয়
ঢোল বাজনা পিঠা লাৰু
হয় এইসকল ঠিকে বাৰু এই আমি যেতিয়া ধৰা বহাগ বিহুটো পালন কৰো তেতিয়া ধৰা বিভিন্ন ধৰণৰ তোমাৰ আমি এই আমাৰ ডেকা গাভৰু সকলোৱে বা যুৱক যুৱতীসকলে হুঁচৰি গীত গায় আ ঘৰে ঘৰে গৈ পিনে হুঁচৰি মাৰে বিহু নৃত্য প্ৰদৰ্শন কৰে আৰু যথেষ্টখিনি তাৰে মনোৰঞ্জন হয় দিয়াচোন আৰু আমি সকলোৱে ধৰা সেই বহাগ বিহুৰ সময়ত আমাৰ আমি নতুন কাপোৰ মানে লোৱাৰে এটা পৰম্পৰা আছে দিয়াচোন আগৰে পৰা চলি আহিছে বিশেষকৈ আমাৰ গামোচাখন এই তাঁতশালত বোৱা গামোচাখন যেতিয়া মানে আমি লওঁ আৰু সেই আ বহাগ বিহুৰ সময়ত তেতিয়া মানে তাৰে আমেজটোয়ে বেলেগ নহয় নে
হয় হয় কথাটো তুমি ঠিকে কৈছা বাৰু কিন্তু বিহু আমাৰ যেতিয়া আৰম্ভণি হয় বিহুতোতো তুমি ক'লাই মোক তিনটা বিহু বহাগ বিহু কাতি কাতি বিহু আৰু মাঘ বিহু আ‌‌ বিহু বিহুৰ বিশেষত্ব তুমি জানানে কি
উম নিশ্চয় জানো জানো মানে ধৰা বিহুৰ বিশেষত্ব ক'বলৈ গ'লে বিহুটো হ'ল আমাৰ বিহুৱে আমাক মানে সকলোকে একেলগে ৰাখে আমাৰ মাজত মিলা প্ৰীতিৰ ভাৱ আ বঢ়াই বিহু বিহুৱে লগতে ধৰা আমাৰ মাজত এই ভ্ৰাতৃত্বৰ বু বুধ ভ্ৰাতৃত্বৰ বুধ যিটো ভাৱ আছে সেই ভাৱটোৰ বিকাশ কৰে আ‌ বৃদ্ধি কৰে লগতে বিহুৰ জৰিয়তে মানে আমি ইজনে সিজনৰ প্ৰতি প্ৰতি আমাৰ মৰম বাঢ়ে মিলা প্ৰীতি বাঢ়ে নহয় নে?
হয় হয় কথাটো হয় বাৰু কিন্তু যদি মই ক'বলৈ বিচাৰিছোঁ যে ব'‌হাগ বিহুক যে আমাৰ ৰঙালী বিহু বুলি কোৱা হয় এইটো সময়ত মানে তোমাৰ কি হয় আমাৰ যোনটো অসমীয়া নতুন বছৰ সেইটো আৰম্ভ হয় এইটো তুমি জানানে মানুহে নতুন নতুন কাপোৰ পিন্ধে গৰি গৰু বিহু পালন কৰে বা তোমাৰ বিহুৰ নাচ চাজ হয় গান গায় গৰু বিহুত কি কি কৰে জানানে নাজানে এনে পিছে?
জানো জানো বহাগ বিহুততো তোমাৰ সাত দিন ধৰি পালন কৰা হয় আৰু প্ৰথম বিহুটো হ'ল গৰু বিহু আৰু গৰু বিহুৰ দিনাখন কৰা হয় আৰু যিহ যিহেতু ধৰা গৰুক আমি লক্ষ্মী মাত লক্ষ্মী হিচাপে জ্ঞান কৰো দিয়াচোন। আ পূজা কৰো গৰুৰ আৰু সেই গৰু বিহু দিনাখন কি হয় সকল মানে ৰাতিপুৱা মানে গৰু বিলাকক তোমাৰ নদীলৈ লৈ যোৱা যায় ধুনীয়াকে গা পা ধুৱা যায় তাৰ পিছত তেওঁলোকক মানে এ চৰিবলৈ ওলাই দিয়ে পথাৰত ঘাঁহ বন খাই পিনে তেওঁলোকে চৰিবলৈ আ চৰ মানে তেওঁলোকক ঘাঁহ খাই লৈ আৰু তাৰ পিছত যেতিয়া মানে গধূলি সময়ত তেওঁলোকক ঘৰলৈ আনি তোমাৰ এই মাহ হা আ মানে কি বুলি কয় এইটো বেঙেনা আৰু হালধিৰ যিটো লাওৰ দি পিনে একেলগে মালা ধোৱা হয় লগতে তোমাৰ এ ধোৱা তে তেওঁলোকক পূজা কৰা যায় আৰু কি হয় তোমাৰ আমাৰ আ অসমীয়া সংস্কৃতিত এটা কথা আছে যে যেতিয়া মানে ধৰা গৰুক আমি বিচনীৰে নিবিচো তেতিয়ালৈকে আমি বিচনী ব্যৱহাৰ নকৰোঁ।
অ হয় হয় হয় কথাটো হয় কিন্তু তুমি ঠিকে কৈছা
হয় সেইদিনাখন তোমাৰ গৰু আ গৰুক মানে তোমাৰ ধুনীয়াকে বিচি দিয়া যায় তাৰে পিছতে আমি আমাৰ আ সেই বছৰটোৰ কাৰণে আমি বিচনি ব্যৱহাৰ কৰো নহয় নে
হয় হয় কথাটো হয় বাৰু
গৰুকো তোমাৰ বিহুৱান দিয়া যায় নতুন পঘাৰে বন্ধা হয়
অ তুমি পিছে গৰু বিহুৰ দিনাখন যে আমাৰ পৰিবেশন কৰা আ বিহু গীত টি তুমি জানা নে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এইটো এটা
অ খোৱা যায় এই লাও বেঙেনা এইবোৰ খুৱাই দিয়া যায় যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়েৰ সৰু বাপেৰ সৰু তঁহতৰ তই হবি বৰ গৰু এনেদৰে কৈ পিনে এয়া তেওঁলোকৰ পৰা পূজা অৰ্চনা কৰা যায় বা উম
উম
হয় আৰু বাৰু তাৰো পিছদিনাখন মানুহ বিহু আহে
অ
অহ বাৰু তুমি মানুহ বিহু বিষয়ে ক'ব পাৰিবানে?
মানুহ বিহুটো তোমাৰ বিশেষকৈ চোৱা। মানুহ বিহু তোমাৰ যেতিয়া আৰম্ভণি হয়। মানুহ বিহুৰ দিনাখন ৰাতিপুৱা মানুহে মানে। ল'ৰা ছোৱালীয়ে সৰু ঘৰ ল'ৰা ছোৱালীয়ে ইজনে সিজনক সেৱা কৰে। মানে ডাঙৰক সেৱা কৰে। সেৱা কৰি পেলাই তোমাৰ গা মূৰ ধুই গা মূৰ ধুই পেলাই নতুন কাপোৰ পৰিধান কৰে। পৰিধান কৰি পেলাই তোমাৰ বহুতে নামঘৰৰ বা মন্দিৰলৈ যায়। মন্দিৰলৈ যাই পেলাই ন নতুন বছৰৰ তোমাৰ যিমান খিনি মানে হেৰি আছে বেদনা আছে। ভগৱানৰ ওচৰত কয়। তাৰপিছত তোমাৰ সিহঁতে হয় নামঘৰীয়াভাৱে বা তোমাৰ মন্দিৰত যাই পেলাই, গোটেই ৰাইজে একেলগে লগ হৈ পেলাই বিভিন্ন ধৰণৰ খেলা পাতে। নামঘৰৰ পথাৰত। পিঠাল লাৰু জা জলপান, চিৰা, দৈ, গুৰ, কোমল চাউল, নাৰিকলৰ লাৰু, তিল পিঠা, ঘিলা পিঠা আদি বিভিন্ন ধৰণৰ খাদ্য আমাৰ বিহুুৰ দিনাখন মানুহ বিহু দিনাখন দিয়া হয়। হয়নে নাই? বিহুৰ নাচ সে সে দিনাখন বিহুৰ অসমৰ যোনটো আমাৰ পৰিচয় বিহু নাচ।
হয়, হয়।
শদিয়াৰে ঢোৰ ঢোল, পেঁপা বজাই। গগনা, তাল ইত্যাদি বিভিন্ন মানে আমাৰ ডেকা গাভৰুৱে নাচে। নাচি পেলাই তোমাৰ বিভিন্ন ধৰণৰ চবৰে ঘৰত যায়। ঘৰত যাই পেলাই তোমাৰ বিহুৰ নতুন বিহুৰ উদযাপনৰ কাৰণে বিহুৰতে নাচে। নাচি পেলাই আশীৰ্বাদ কৰে। গৃহস্থক।
হয় হয়, ঠিকে ঠিকে ঠিকে।
অ।
মানে দিনটো বহুত ভাল লাগে দে।
অঁ।
হয়, কোৱা? কি কৈ--লা?
বিহু নাচিব জানানে নাই?
জানো জানো বাৰু অলপ পৰিমাণে হলেও জানো। যিহেতু অসমীয়া হয় জানিবতো লাগিবই দিয়াচোন। বিহু নৃত্যতো আমাৰ মানে অসমীয়াৰ মানে মূলবান সম্পদ হৈ দিয়াচোন। অ অলপ পৰিমাণে হলে জানো একেবাৰে নজনা নহয়। বাৰু তাৰো তাৰে পিছত তোমাৰ ধৰা। কাতি বিহুতো আহে আমাৰ কাতি বিহুৰ সময়ত ধৰা যিহেতু, এইটো খেতিয়ক সক সকলৰ বাবে বেছিকৈ গুৰুত্বপূৰ্ণ হয় বিহুটো। তেওঁলোকে ধৰা খেতি পথাৰত আকাশ বন্তি জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰে যে, আগন্তুক দিনত ধৰা তেওঁলোকৰ খেতি বাতি যাতে অ, ভালদৰে হয় বা তেওঁলোকৰ তেওঁলোকে যাতে শস্যখিনি বেচি পিনে ভা মানে ভাল ধন উপাৰ্জনো কৰিব পাৰে আৰু লগতে তোমাৰ এইটো তুলসীৰ তলত চাকি জ্বলাই। চাকি জ্ব বন্তি জ্বলাই। হয়, তুলসীৰ তলত চাকি বন্তি জ্বলাই মাহ প্ৰসাদ দিয়ে। আৰু তোৰ লক্ষ্মী মাতাক তোমাৰ পূজা অৰ্চনা কৰে। নহয়নে? শুনিছানে?
এই নৰু কাটা যাব। হেল্ল', কি হৈ আছিলে, নেটৱৰ্কৰ কাৰণে মই মাতটো ভাঙি ভাঙি আহি আছে।
অ', মানে তাকে কৈছিলো যে কাতি বিহুৰ সময়ত ধৰা শুনিছানে?
অ', শুনি আছো শুনি আছো, শুনি আছো কোৱা।
হয় মানে তাকে কৈছিলো যে কাতি বিহুৰ সময়ত ধৰা তুলসীৰ তলত চাকি বন্তি জ্বলোৱাই মা প্ৰসাদ দি পিনে শৰাই দিয়া হয় আৰু লক্ষ্মী মাতাক পূজা কৰা হয় যাতে ভঁৰাল ঘৰ কেতিয়াও মানে খালী নহয় বা ভঁৰাল ঘৰ আগন্তুক দিনত যাতে সদায় ভৰি থাক ভৰাল ঘৰতো চাকি বন্তি জ্বলোৱা হয় নহয় নে?
হয় হয় হয়।
হয়। আৰু মানে তাৰপিছত তোমাৰ এই বিহুতো আহে দিয়াচোন ভোগালী বিহুৰ সময়ত ধৰা আমি সকলোতো আমাৰ সকলোৰে মানে এইটো প্ৰিয় বিহু হয় যি-যিটো সময়ত ধৰা আমাৰ পিঠা পনা লাৰু এইবিলাক ব বনোৱা হয় বা সকলোৱে ধৰা নিজৰ বন্ধু বান্ধৱী হওক পৰিয়ালৰ মানুহৰ ঘৰলৈ বিহু খাবলৈ যায় বা ইজনে সিজনক বিহু খাবলৈ মাতে, নহয়নে?
হয় হয়। কিন্তু মাঘ বিহু তোমাৰ একচুৱেলি জানা নে মাঘ বিহু যোন এখন মানে ভোগালী বিহু বুলিও কওঁ আমি এইটো এটা সময় এটা সময় এটা আছে, যোনদিনাখন উৰুকা হয় উৰুকাৰ ৰাতি চবে একেলগে ভা-ভোজ খাই জানানে মেজি জ্বলাই ৰাতিপুৱা নেক্সট দিনাখন, এইটো পাছত আৰু মানে চবে হেৰি কৰে উৰুকা সেইদিনাখন মানে ভোজ খোৱাৰ মেইন কাৰণটো কি জানা, কাতি বিহুৰ টাইমতো আমি তেতিয়া মানে এ খেতি পথাৰত ধান ৰোও ন, তেতিয়াতো আমাৰ খেতি পথাৰত মানে কঙালী বুলি কয় মানে ধান ৰোৱা যায় এইখিনি সময়ত আকো নাথাকে, খাবলে ধান চান একো হেৰি নাথাকে এতো ভোগালীৰ সময়ত কি হয় মাঘ বিহু মাঘৰ সময়ত কি হয় তোমাৰ ভোগালী বিহুৰ সময়ত মানে যিমান বোৰ ধান আছে ধানবোৰ চবে পকে, ধানবোৰ পকি পেলাই পুৰা সোণালী একদম মানে সোণৰ নিচিনা পথাৰখনৰ দৃশ্যটো একদম সোণালী হৈ যায়। ত' আমি সেইটোকে মানে সেইটো আমাৰ তাৰ মানে একদম ভোগালী বিহুটো তাৰ মানে তোমাৰ সেইটোৰ কাৰণে মানে হেৰি কৰি পেলাই চবে একদম ডাঙৰকে মিলি পেলাই ধানবোৰ কাটে হেৰি হেৰি কৰি পেলাই তাতে একেলগে ভোজ চোজ খাই ৰাতি। অ', আৰু ৰাতিৰ দিনাখন যে মানুহে মানুহৰ ঘৰৰ বচ চুৰো কৰে
হয় হয়, একেবাৰে সঁচা কথা দেই। জেউৰা উঠাই লৈ আহে, হয় ঠিকেই। মানে ক'বলৈ গ'লে এই তিনিওটা বিহু মানে আমাৰ সকলোৰে বাবে যথেষ্টখিনি গুৰুত্বপূৰ্ণ হয় দিয়া। আমাৰ অ, মানে প্রত্যেকটো বিহুত যিহেতু গুৰুত বিশেষত্ব নিজৰ নিজৰ আছে বাৰু, বাৰু তোমাৰ লগত আজি এই টো ওপৰত কথা পাতি যথেষ্ট ভাল লাগিল দেই।
ভাল লাগিল মোৰো বহুত ভাল লাগিল, তাকে তাকে আকৌ লগ পাম পিছলে।
ঠিক আছে বাৰু ঠিক আছে।